কি খবৰ তোমাৰ, ভাল বন্ধু ভাল নে?
আছোঁ দিয়া তোমাৰ?
অ অ আছো দিয়া কিবাকে মই ভাবি আছো এ মই আজিকালি মানে বাহিৰলৈ ওলাম ওলাম বুলি ভাবি ক ন। ওলোৱা নহয় তুমি ওলোৱা নেকি কেতিয়াবা বাহিৰলৈ
ওলাও ওলাও ওলাবলৈও ইচ্ছা নকৰে ইমান প্ৰদূষণ হৈছে বাহিৰত
সেইটোয়েটো সেইটোয়টোৱেটো মেইন সমস্যা টো সেইটোয়ে ন আৰু ক'ব পাৰা নেকি আমাৰ প্ৰদূষণ। যিবিলাক হয় আৰু ক'ৰ পৰাই হয় কেনেকৈ হয় ক'ব পাৰা নেকি অকমান
প্ৰদূষণটো সকলো ঠাইৰ পৰা হয় প্ৰদূষণটোতো সকলো সকলো ঠাইৰ পৰা হয় বহুত ডাঙৰ সমস্যা প্ৰদূষণ আমাৰ বায়ু পানী মাটি সকলোতে প্ৰদূষন সকলোতে প্ৰদূষণ হৈ থাকে আৰু এইটো আমাৰ প্ৰকৃতিক কি প্ৰকৃতিকটো বহুত ক্ষতি কৰি আছে। প্ৰকৃতি আৰু পৰিৱেশত পৰিৱেশত যে যেনো
আগবাঢ়ি আছে, ডেভেলপমেণ্ট হৈ আছে। সেইটোৰ কাৰণে আৰু প্ৰদূষণ বাঢ়ি গৈ আছে। এই যিবোৰ গেছ ওলাই গেছৰ কাৰণে বায়ু প্ৰদূষণ হয়। পিছত এই ৱেষ্টবোৰ পেলনীয়া বস্তু পানীত পেলাই সেই তাৰ কাৰণে প্ৰদূৰষণ হয় পিছত মাটিত প্লাষ্টিক বোৰ পেলাই সেইবোৰ কাৰণে মাটি প্ৰদূষণ হয় আৰু শব্দতে গাড়ী বজ চলি থাকে কৰ'ৰবাত বিয়া চিয়াত গান বজাই থাকে তাত ত কাৰণ শব্দ প্ৰদূৰষণ হয় বহুত প্ৰদূৰষণ হৈ থাকে
প্ৰদূষণটো হয় বহুতো ধৰণৰ হয় এই তুমি ক'ব পাৰিবা প্ৰদূষণটো আমি কেনেকৈনো ক কমাব পাৰিম আৰু এইবিলাক প্ৰদূৰ্ষন বিলাক কাৰণ প্ৰদূৰ্ষণতো বহুতো হয় ন। ইমান আমাৰ মানুহৰ শৰীৰৰ বাবে বহুতো বেয়া সখখন কমাব গভৰ্ণমেণ্ট চৰকাৰে বা আমি কেনেকৈ কি কৰিব পাৰিম আৰু যদি প্ৰদূ্ষণ বিলাক কমাব পাৰি
উদুষম কমোৱাৰ একো তেনেকুৱা গে আমি সংৰক্ষণ কৰিব পাৰি লাগিব। গছ-গছনি ৰুব লাগিব ভালদৰে প্লাষ্টিক ভালদৰে পেলাব লাগিব য'তে যতে পেলাব নালাগিব আমি জাবৰ জোথৰ য'তে য'তে বেলগত নালাগিব ডাষ্টবিনত ব্যৱহাৰ কৰিব লাগিব ডাষ্টবিনত ফেলাব লাগিব। যিমান পাৰো গাড়ী ঘোৰা কম চলাব লাগিব।
আচ্ছা। কাৰণ গাড়ী ঘোৰাতো মানুহে বেছি ছি চলাই থাকে ন মানুহ ত কাম থাকে ত মানুহ গা়ড়ী ঘোৰা নলোৱাকে কেনেকৈ যাব? তুমি কৰা গাড়ী ঘোৰা বোৰ কমকে চলাব লাগিব মানে কি যা - যাতায় মানে যিবিলাক পাব্লিক ট্ৰানচপৰ্ট থাকে এইবিলাকৰ বেছিকে ব্যৱহাৰ কৰা নেকি?
অ' সেইবোৰত অ' নিজৰ গাড়ী ঘোৰা কম ব্যৱহাৰ কৰিব লাগি গিব। য'তে যাই তাতে অকল গাড়ী লৈ যাব লাগে কথা নহয় নহয়। যতেই যোৱা তাতো তুমি খোজকাঢ়িও যাব পাৰিবা। বা তুমি প্লা - পাব্লিক ট্ৰানচপৰ্ট বোৰ ব্যৱহাৰ কৰা। নিজৰ গাড়ীটো কম ব্যৱহাৰ কৰা তে আমাৰ কি হব। বচাব পাৰিম আমি।
হয় আৰু? এতিয়া ইমান পেট্ৰলৰ - পেট্ৰলৰ দাম বাঢ়িছে নহয়। পেট্ৰলটো বচাবই লাগিব ন! পেট্ৰলৰ বহুত দাম বাঢ়িছে এতিয়া। এই কিবা যুদ্ধ চলি আছিল। ইমান ইৰাণ, এমেৰিকাৰ কিবা যুদ্ধ চলি আছিল নেকি তাৰ বাবে টু, পেট্ৰল আমাৰ অস ইণ্ডিয়ালৈ ভাৰতলৈ আইভা পাৰা নাই ন। সেইকাৰণে চাগে হৈছে নেকি এবি এনেকুৱা!
অ' তেন সেইকাৰণে হৈছে তেনেকুৱা।
অ' তুমি ক - কব পাৰা নেকি যু - যুদ্ধতটো এতিয়া কমিল নে নকমিল বা মই ইমান গম নাপাওঁ। কমিছে নেকি?
নাজানো ইমান নিউজত দেখাই থাকে যে কমিছে বুলি কিন্তু পিছত কমিছে নে কমা নাই সেইটো নাজানো। কেতিয়াবা কমি যায় আকৌ লাগি যায় যুদ্ধ।
যুদ্ধ বিলাক কমাবলৈ লাগে যে কাৰণ যুদ্ধতটো বহুতো প্ৰদূষণ হয় ন! যুদ্ধও ইমান কৰাটো উচিত নহয় মই খাব, যুদ্ধতো বহুতো ধৰণৰ প্ৰদূষণ হয়। মেইনলিটো বা - বায়ু প্ৰদূষণ হয়। এইবিলাকৰ কাৰণে আমাৰ তাতেতো আৰু বায়ুতো পৰিষ্কাৰ কৰিব নাহে নহয়। তাৰে ওচৰে পাজৰে যি মানুহ বিলাকে থাকে বা যিবিলাক দেশ বি আছে আৰু তেগু লগৰ বাবে তো বহুতো ক্ষতি হয়, হয়নে ‌?
সেইটোয়ে ব - বহুত ক্ষতিও হৈ আছে। আমাৰ পৰিৱেশৰো ক্ষতি হৈ আছে, আমাৰো ক্ষতি হৈ আছে। ভৱিষ্যতৰ কাৰণে এইটো বহুত এটা মানে‌
বহুতো - বহুতো মানে সংকটজনক মানে প্ৰচিত সৃষ্টি হ'বলৈ গৈ আছে আৰু মই ভাবো।
অ' আমাৰ জলবায়ুতটো মানে পৰিৱৰ্তন হৈ আছে, যেতিয়া তেতিয়া গৰম যেতিয়া তেতিয়া বৰষুণ, যেতিয়া তেতিয়া ঠাণ্ডা তেনেকুৱা হৈ আছে জলবায়ুতটো। ধুমুহাও বেছি হৈ আছে। বৰষুণো বেছি হৈ আছে, বানপানীও বেছি হৈ আছে। সেইটোৰ কাৰণে।
আৰু মই ভাবো এই প্ৰদূষণ হোৱাৰ মেইন কাৰণটো হ'ল তোমাৰ হেৰি গছ গছনিৰ কটা টো নেকি কাৰণ গছ গছনিৰ প্ৰায়তো আমাৰ বায়ুটো পৰিষ্কাৰ কৰি থাকে ন! কাৰণ চি অ' টো যিনটো গেছ হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ টো এইবিলাক চাগে গছে শো ষন কৰি লয়। শোষণ কৰি লোৱাৰ পিছত গছে চাগে অক্সিজেন গেছটো এৰি দিয়ে যিবিলাকৰ শ্বাচ প্ৰসাদ চুনিবলৈ পাৰো আৰু যদি আমি গাছ গছনি বিলাক যদি কাটি দিঅঁ তেন্তেটো আমাৰ ব - বায়ুতো ইমান পৰিষ্কাৰ কৰি নাথাকে নহয় আৰু চৰকাৰে টো ডেভেলপমেণ্টৰ নামত এই ডাঙৰ ডাঙৰ অট্টালিকা বিলাক সৃষ্টি কৰি আছে আৰু তোমাৰ হেৰি গছ গছনি বিলাক কাটি পেলাইছে। গছ গছনি নতুন ৰুব সেইটো বাদি দিয়া গছ গছনিবোৰ কাটিয়ে পেলাইছে। এইটো কি পদক্ষেপ লব লাগে বুলি ভাবা তুমি চৰকাৰে। টোৰ উপায় ৰক্ষা কৰিবলৈ
মই ভাবো যিবিলাক খালী ঠাই আছে সেইবোৰ সেইবোৰতহে মানে অট্টালিকা বনাব লাগে গছ গছ কাটি কিয় বনাব লাগে গছ কাটি বনাব নালাগে নহয় গছ কাটিলেতো আমাৰ এই গছ কাট কথা নাই গছ কাটিলেও কথা নাই কিন্তু গছ ৰুবওতো লাগিব যদি গছ নৰুৱে এইটো আমিও সচেতন হব লাগিব যে আমিও গছ ৰুব ৰুব লাগিব, ভালদৰি ইউ প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগিব প্লাষ্টিকত ঠাইত আমি কাগজৰ বেগবোৰ ইওজ, কৰিব লাগে।
এইটো সকলোৱে সচেতন হ'ব লাগিব চৰকাৰেতটো কৰিয়ে থাকিব। চৰকাৰৰ লগত আমিও অলপ যোগদান হ দিব লাগিব মানুহেও বুজি নাপায় মানুহেও ই বুক ব্যৱহাৰ কৰিয়ে থাকে কৰিয়ে থাকে।
সেইটোৱেইটো আৰু মই চাইছিলো কিবা এই আই পি এল মেচত কিবা এটা দত বলত এশটা নাই কিবা গছ ৰোপন কৰিবলৈ এইটো পদক্ষেপ লৈছিল নেকি?
অ সেইটো অ এইটো ভাল পদক্ষেপ লৈছে কিন্তু যিমান দতবল হ'ব তাত মানে এশটা নে কিমানটাকৈ গছ পুলি ৰুব এইটো ভালও পৰিছে সিহঁত। যদি সিহঁতে সঁচাকৈয়ে ৰুই আছে তেনে হ'লেটো ভালেই সেইটো আমাৰ ভৱিষ্- ত ভাল কৰিব, গছ গছনি যিমান হ'ব আমাৰ ভাল হ'ব।
আৰু মই তুমি কি কি বুলি কৈছিলেটো গছ গছনিবোৰ মানে হেৰি প্ৰদূষণ হ'লে বুলি তোমাৰ কিবা পানীতো হ'লেও বহুতো প্ৰদূষণ হয় তাতে তেন্তে মাছ মাছ বি- যিবিলাক থাকে আৰু বা জল যিবিলাক জন্তুবোৰ থাকে তেখেতৰ জীৱনত কেনেকুৱা কি পৰিৱৰ্তন আহিছে বুলি ভাবা তুমি দেখিছা নে কেনেকুৱা কিবা।
সেইটোয়ে, উম 'পানী প্ৰদূষণ হলে মাছবোৰ ক'ত থাকিব। মাছ বোৰে যদি ভালদৰে খোৱাব নোৱা- ততে সেই মাছটোত আমি খাম ন। আমাৰ কাৰণেটো বেয়া হ'ব মাছবোৰ যদি জীয়াই থাকিব নোৱাৰে আমাৰ যদি। যিটো আমাৰ খাদ্য প্ৰক্ৰিয়া আছে খাদ্য প্ৰক্ৰিয়াতোৱে ভালদৰে। চলিব নোৱাৰে চাইকেলটো চলিব ন নাথাকেই তেনেহলেতো এইটো এ এঠাইৰ এফালৰ পৰা টো বেয়াও কৰি আছে ন মাছ মাছ বোৰে খাব নাপায় পিছত পানী প্ৰদূষণ হব। পানীও আমি ভালদৰে ফিল্টাৰ কৰি খাব লাগিব নহ'লেতো আগতে কি আছে আগতে মানুহে নদীৰ পানী ডাইৰেক্ট খাব পাৰিছে। কিন্তু এতিয়া খাব নোৱাৰে। ইমান লেতেৰা হৈছে নদীৰ পানী এতিয়া ধৰিবই নোৱাৰি ইমান লেতেৰা ধৰিলেই লাগে কিবা এটা হাতত আহি যাব নেকি লেতেৰা বস্তু তেনে
সেইটোৱেই আৰু মই গ চাইছিলো কিবা গংগ যমুনা নে কি বিলাক এ তেনেকুৱা পানী মই গৈছিলো আৰু তাতে বহুতো মানে বহুতো প্ৰদূষণ। প্লাষ্টিক প্ৰদূৰষণ কৰা আৰু কিবা তোমাৰ হেৰি এনে লেতেৰা জাবৰ জোথৰ কোৱা বহুতো বস্তু চাই চ আৰু মই মেইনলি মই চাইছো এইবিলাক যি চিংগল ইউজ প্লাষ্টিক বিলাক থাকে নহয়। সেইবিলাক বেছিকে পেলোৱা গৈ আছে মই দেখা পাইছো আৰু।
অ সেইবাবেই বেছিকৈ পেলায় সেইকাৰণেটো প্লাষ্টিকবোৰ ইউজ কৰিব নালাগে। প্লাষ্টিক ব্যৱহাৰ কৰিলে আমাৰ কাৰণেটো বেয়া কাগজ থকা প্ৰায় কাগজ থকা বেগ আছে সেইবোৰ ব্যৱহাৰ কৰিব লাগে। আমি খোজ কাঢ়ি কাঢ়ি যাব লাগে যিমান পাৰো খোজ কাঢ়িব লাগে। খোজ কাঢ়িলেটো আমাৰ কাৰণে ভাল আৰু বেছি গাড়ী চলালেটো শব্দ প্ৰদূষণ হ'ব বায়ু প্ৰদূ- গৰ যিবোৰ গেছ ধুৱা ওলাই গাড়ীৰ পৰা। তাৰ কাৰণ টো বায়ু প্ৰদূষণ হয়। সেইকাৰণে সকলোৱে মানে লব লাগে আৰু কিছুমান পদক্ষেপ কিছুমান ভাল পদক্ষেপ ললে। যতে ততে এনেকৈ যাব নালাগে নহয় বায়ু প্ৰদূষণ হলে মানুহতো শ্বাস নিশাস প্ৰব্লেম অসুবিধা- হব পিছত তোমাৰ এই বেমাৰ হ'ব কিমান বেমাৰ আজাৰ এতিয়াাতো কিমান বে বেমাৰ আজাৰ শুনা যায় এইটো আমাৰ কি হৈছে প্ৰদূষণৰ কাৰণে হৈ আছে বেমাৰ আজাৰবোৰ।
হয়। তুমি মানে জানা নেকি আমাৰ হেৰি এ দিনত মানে কিমান টন প্লাষ্টিক উৎপাদন হয়। তুমি জানা নেকি এনেকোৱা কিবা?
একদিনত-
একদিনত মই নাজানো কিন্তু সঠিক ভাৱে এটা মানে এনেই কিমান কুটি তন প্ৰতি বছৰে মানে কিমান কোটি টা মানে প্লাষ্টিক উৎপাদন হয় আৰু তাৰে আধাতকৈ বেছিতো আমাৰ। পেলাই যিমান উৎপাদন কৰে তাত। বেছি তোমাৰ মানুহে পেলাই দিয়ে এই প্লাষ্টিকৰ বটল পলিথিন যিমান আছে। ইমান বাপ্ত চিপছৰ পেকেট সেইবোৰ সববোৰ সকলোবোৰতো সেইৰেই বনায়। প্লাষ্টিকেৰে বনায়। তাৰপিছত এই মাছে সেইবোৰ প্লাষ্টিক খায়। মাছবোৰো একদম দুখিত হৈ যায়। তাৰ পিছত সেই মাছবোৰ আমি খাই আমাৰ উ গাতো সোমাই থাকে সেইবোৰ তেজ- বেয়া কৰে পিছতম গাখীৰো কিছুমান বস্তু পিছত গাখীৰো বেয়া কৰে এইবোৰ মানে বহুত হৈ আছে। প্লাষ্টিকটো যিমান পাৰা সিমান অপচয় ব্যৱহাৰ কৰিব নালাগে সেইবোৰ আমি একদম ভালদৰে যাতে। ৰিচাইকেল কৰি হব লাগে।
আৰু তুমি হেৰি ক'ব পাৰিবা নেকি আমাৰ শস্য উৎপাদনত এ প্লাষ্টিক, প্ৰদূৰষণৰ- কি ভূমিকা আছে মানে কাৰণ মই স্বাস্থ্য আৰু বহুতো ঠাইত প্লাষ্টিক প্ৰদূষণৰ বাবে মানে শস্য বিলাক। ভালদৰে উৎপাদন কৰিবলৈ পৰা নাই আৰু তুমি কৰিব পাৰিবা নেকি? কিহৰ কাৰণে হৈছে মানে শস্য বিলাক কিয় ভালদৰে উৎপাদন কৰিবলৈ পৰা নাই।
এইটোৱেই তাৰ কাৰণেইটো মাটিৰ উৰ্বৰতা নষ্ট হৈছে মাটিত। প্লাষ্টিক প নাই সেইকাৰণে মাটিৰ গুণ নোহোৱা হৈছে শস্যবোৰতো, মাটিৰ পৰাই হ'ব ন আৰু পানী দিব পানীৰতো কিছুমান গুণ থাকিব লাগিব ন যদি লেতেৰা পানী দিয়ে তেনেহ'লে কেনেকৈ হ'ব লেতেৰা পানী দিব নোৱাৰে ভাল পানী দিব লাগিব। পিছত যিবোৰ খাৰ দিয়ে যিবোৰ সেই বস্তু দিয়ে এতিয়াতো বহুত ধৰণৰ খাৰ ওলাইছে চব সাৰ দিব নালাগে ন নয় হাল খাৰ দিব লাগে গৰুৰ গোবৰ দিব লাগে কিবা দিব লাগে কিন্তু নাই মানুহে আকৌ হেই কৰাৰ কাৰণে বেছি উৎপাদনৰ কাৰণে খাৰ দিয়ে পিছত কিছুমান আৰু বহুত বহুতে এ বস্তু ব্যৱহাৰ কৰে যাতে আৰু ভালকৈ শস্য উৎপাদন হয় সেইবোৰ ব্যৱহ কৰিব নালাগে সেইটোৰ কাৰণে কি মা উৰ্বৰতা নষ্ট হয় সাৰুৱা নহয় ত কাৰণেই মাটি প্ৰদূষণ হয় আৰু শস্যৰো ভালদৰে উৎপাদন হ'ব নোৱাৰে।
হয় এতিয়া এনেই তুমি কব পাৰিবা নেকি আমি কে কেনেকুৱা কি কৰিবলৈ পাৰিম। আৰু সেই প্ৰদূষন কাৰণে লৈ লৈ মই শিকিবলৈ বিচাৰিছো আৰু অকমান তাতে ময় প্ৰয়োজন
আমি গ চৰকাৰৰ লগতদি নিজে পদক্ষেপ লাগিব লাগিব গছ, পুলি ৰোৱা পিছত মানুহক সচেতন কৰা। পিছত আমাৰ যিটো সমাজ আছে সমাজত শিকোৱা এইবোৰ ফলত ল'ব লাগিব তাৰ বিছি একো ল'ব নালাগে। সকলোকে শিকাব লাগিব ন সৰুৰ পৰা শিকাব লাগিব সকলোকে যাতে সিহঁতে ভাল হয়
হয় এতি তোমাৰ পৰা বহুতো বস্তু জানিলো এতিয়া এতিয়া প্ৰযোজ্য কৰিবলৈ চেষ্টা কৰিম আৰু দিয়া।
অ ঠিক আছে দিয়া।